কি কৰি আছ।
এয়া অকমান উলাই আহিছিলোঁ তই কি কৰি আছ?
মই এয়া আছো এ বাকী খবৰ খাতি কচোন?
খবৰ ভালে তোৰ ভাল।
ময়ও আছো আৰু যেন-তেন কিনো কবি তোৰ যেনেক কা গৰম পৰিছে, তোৰ মানে থাকিবলৈকে অসুবিধা হৈছে আৰু মানুহতো শকত যে এইটো কাৰণে তোৰ এ কাষলতি তল বিলাক কাটি গৈছেগে একেবাৰে।
ইমান দিন হল খবৰ-খাতি নাই, ফোন-চোন এটাও নকৰ মই কৰিলেহে কৰ আও।
এ ভাল কৰিলি ভাল কৰিলি দে তাকে যে তই যে মনত পেলালি। মোৰ মানে কি হ'ল মই খেতি-পথাৰত অকমান লাগি আছো যে, তাৰ কাৰণে মানে টাইমে পোৱা নাই তেনেকে।
উম, তহঁতেটো ফোন-চোন নামাৰই।
ভাল কৰিলি ভাল কৰিলি দে ফোনটো কৰি মনততো পেলালি, মোৰ মনত পৰে মানে কি হৈছে এইকেইদিন। এ অলপ ব্যস্ত মাজত আছো সেইটো কাৰণে ফোনটো কৰা নাই‌।
তাকে কি কৰি আছনো এতিয়া?
এইয়া তোৰ পথাৰফেলে গৈছিলো কোৰ মাৰিলোগে। তাৰপিছত তোৰ তাৰপৰা আহি পেলাই এই গা-পা ধুই পেলাই। আজৰি হৈ অকমান বহিছো আৰু। তই কি কৰি আছ?
মই এইয়া তোৰ কি বুলি কয় এই গৰুকেইটা বান্ধি মেলি গাটো ধুই অকনমান ওলাই আহিছিলো।
অ' ঠিকে আছে ঠিকে আছে দে! বাকী ভাত পানী খোৱা হ'লনে‌? উম, ঘৰত সকলোৰে ভাল। তহঁত?
অ' এ ভালে ভালে। তহঁত এই দেতা গা ভাল নাছিলে নহয়, ভাল হৈছে নে এতিয়া?
উম, দেতাৰ ভাগৰ মানে পেচাৰ আছে যে সেইটো কাৰণে তোৰ মানে ভাল হৈছে বুলিও নোৱাৰো‌। একেবাৰে হেৰি বুলিও কব নোৱাৰ।
অ' অ'। তাকে তাকে!
উম, তাৰ পিছত কচোন তোৰ বৰ্তমান কি কাম চলাই আছ?
এ মই এতিয়াতো এই ফাৰ্মখনতে লাগি আছো মানে। ফাৰ্ম এখন খুলিলো নহয় গম পাৱ নে?
উম, পাওঁ পাওঁ।
তাকে ফাৰ্ম খনতে লাগি আছো তোৰ। সেই এতিয়া দানা-পানী এ দিবলৈ ঘৰৰ পৰা মাতি আছে। দানা-পানী দিয়া সময় হয় গ'ল যে।
অঁ।
তাৰ পাছত তোৰ এয়া তাকে কৰি কৰি চলি আছো আও।
অ' ঠিকে আছে দে!
এই ঘৰতে থাকি পেলাই বেলেগলে নগৈ ঘৰতে থাকি পেলাই কাম কৰিলে নিজৰ ঘৰৰ মানুহকেইটাকো দেখি থাকিব পৰা হ'ব, তহ চব চলি থাকে আৰু নহ তেনেকে।
উম, বাহিৰত গৈ দহ-পোন্ধৰ হাজাৰ টকা পোৱাৰ আশাত তোৰ উম, মানে চিকৰিটি-টিকৰিটি কৰি থাকিবগে পাৰি, কিন্তু সেইটোয়ে নহয় মানে।
তাকে ঘৰত দহ হাজাৰ টকা এটা পালও মানে থকা আৰামটোৱে বেলেগ হয়।
অ' আৰু নিজৰ অভিজ্ঞতাটো বাঢ়ি-বাঢ়িহে গৈ থাকে। কেতিয়াও কমি নাযায় ন? আৰু নিজে অসমীয়া হয় পেলাই নিজে নিজৰ মাটিত কৰি খাবলে যিমান পাৰি চেষ্টা-চেষ্টা কৰিব লাগে মানে। উম! উম, মই খেতিত লাগি আছো আৰু।
অ' অ' অ' তাকে তাকে! বাকী এতিয়া তই কি কৰি আছ এতিয়া?
মই এয়া বাহিৰতে বহি আছো বহুত গৰম পৰিছো আমাৰ এইফালে।
উম' তাকে কাম বন কি লগাই আছ?
কাম বন মানে তোৰ এই ট্ৰেক্টৰতে লাগি আছো ট্ৰেক্টৰ আছে যে।
অঁ অঁ
ত' মানে হেৰি হৈছে এ ড্ৰাইভাৰ জনক অকলে এৰি দিবলে অকমান অসুবিধা হয়, মানে সি অকমান খেলি মেলি- কৰে সেইবাবে তোৰ উম তাৰ লগত অকমান আছো।
ড্ৰাইভাৰজন নাহে নে কিনো মানে?
ড্ৰাইভাৰজন আহে, কিন্তু মানে কি হয় সি- এ অকমান বেয়া বস্তু অকমান খায়, সেইবাবে তোৰ- ইফালে সিফালেও গুচি যায় আকৌ মই তোৰ বেলেগ এক ঘৰৰ কথা দি থওঁ, সি গৈ পেলাই বেলেগ এক ঘৰত গৈ পেলাই তাক- কৈ দিয়ে সি বাই থৈ গুচি আহে, মানে তেতিয়া অকমান অসুবিধা হয় আৰু।
হাঁয় হাঁয়।
উম' তাকে, তই এতিয়া-
উম উম', তাকে তাকে।
উম উম'।
বাকী আমি যে ভাবি আছিলো সেইফালে ফুৰিৱলে যাম বুলি ভাবিছ নে কিবা কিনি?
উম উম' ভাবিছো ভাবিছো।
মই সেইকাৰণে বোলো ফোন এটা কৰি সিহঁতক সুধো চোন পাহৰিলে নে কি?
নাই পাহৰা নাই পাহৰা।
উম উম'।
তাকে এতিয়া আমি কেতিয়াকে যোৱাটো প্লেনিং কৰো?
তাকে খেতিটো উঠি লওক নেকি, আৰু আমাৰ এসপ্তাহ দহ দিন মান লাগিব আৰু।
উম।
উম।
তাকে, হেৰি কৰিবি? উম' তই এটা হোৱাট্ছআপ গ্ৰুপ এটা খুলিবি।
হয় হয়। অঁ অঁ।
তাকে গ্ৰুপ এডমিনটো দি দিবি মই সেট দুটা এড কৰি দিম মোৰ লগৰ দুটা যাম কৈছিলে যে। আৰু তাক মই আকৌ সোধা নাই বাৰু।
অঁ অঁ।
এনে ইহঁতকেইটাকো সুধি ল'ম তাৰ পৰা তোৰ হেৰি কৰিম আৰু- উম' তেঁহকেইটা সময় সুবিধাটো মিলাম, মিলাই মেলি তোৰ গুচি যাম।
অঁ অঁ, তেতিয়াহ'লে মই আজি ৰাতিকে হোৱাটছেপ গ্ৰুপ এটা খুলি দিম ন। তাপিছত খুলি পেলাই তোৰ হেৰি কৰিম? এএ- এলে তোৰ লগৰ দুটাকো এড কৰিবি আৰু মোৰ লগৰ টোকো এড কৰি দিম। তাৰ পিছত গোতেইগিটা সুবিধাটো চাই পেলাই যাম আৰু ন।
তাকে তাকে, এতিয়া মাজুলী যোৱাটোৱে ঠিক কৰো নেকি? বৰ্তমানটো মাজুলী- মানে যাবলৈও সুবিধা হ'ব আমাৰ ওচৰে হ'ব দেচোন।
তাকে তাকে, মাজ শিৱসাগৰ এনেকে ঘূৰিম বুলি ভাবি আছো। ধৰা আকৌ মাজুলীটো দুদিনমান থাক- কি পেলাই এনেকে মুখা শিল্প গোটেইখিনি বস্তু বাঁহৰ যে বনাই যে মুখা শিল্প বিলাক। অলপ চাম আকৌ অলপ শিকিম মানে।
নাই নিজে আমিও সহায়টো কৰি আহিব লাগিব। কাৰণ অসমীয়া বস্তুবিলাকটো আমিয়ে বজাই ৰাখিব লাগিব ন। কাৰণ বৰ্তমান নতুন প্ৰজন্ম সকলেতো এইবিলাক বস্ত একো বুজিয়ে নাপায়।
বুজিয়ে নাপায়, সেইকাৰণে বুলি ভাবিছো শি থাকি মেলি আহিম, এ ধৰ আমি চাৰি-পাঁচ দিন লৈ গ'লো হাতত এ মানে গোটেই ধুনীয়াকে ঘূৰি মেলি আকৌ এ এদিন শিকিলও মানে বহুত শিকা হয়, বাঁহৰ কাম অলপ অলপ জানোৱেই।
উম কাঠি-কামিতো অলপ-চলপ কৰিব জানো। কিন্তু মানে তোৰ কেনেকুৱা ষ্টাইলত দিয়ে মানে চেপটো কেনেকুৱা দিয়ে, সেইকেইটা আমি শিকিব লাগিব অলপ-চলপ।
অ' অ' তেনেকে হলে মানে ভাল হয় আৰু। শিকিব পাৰিম চব গোটেইখিনি। হয় নহয় বস্তু বিলাক?
অ' আমি শিকিলে আমিও পাছত বেলেগক শিকাব পৰা হব।
অ' অ', হ'ব অ'।
বাকী এতিয়া তহঁতৰ খেতি-বাতি কিমান লগাই আছ?